এ তেতিয়া মানে তুমি মোক কলপিঠাৰ কথা কলা যে। অ' ফোনটো মানে কাত খাই গ'ল যে, সেইটো কাৰণে তোমাক মই ক'ব নোৱাৰিলো। এতিয়া মই তোমাক কৈ আছিলো যে ধুনীয়াকৈ মই লাডুকেইটা যেতিয়া কলপাত মেৰিয়াই লৈ মানে আ ধা মাৰি লৈ কি কৰিলো জানা এ মানে এ এখন মানে কেৰাহী বহাই দিলো তাত কেৰাহিখন গৰম হোৱাৰ লগে লগে এটা এটা পাতৰ মানে বনোৱা মানে ৰুটি বনোৱা যে কলৰ সেইটো মানে দি গৈছো সেকিছো মানে আৰু ধুনীয়াকে দি দি তাৰপিছত দিয়াৰ পিছত যেতিয়া মানে চাইছো অকনমান মেলি চাও নহয় সিজিছে নে নাই সিজা নিচিনা নাই তাতে গৰমৰ টাইমত খোৱাতকে মই ঠাণ্ডা অ সিজে ঠাণ্ডা কৰি মানে খালে ভাল পাওঁ যে অকমান ঠাণ্ডা হ'বলৈ দিছা তেতিয়াই মানে খালো আৰু
হয় হয়
এ তুমি নবনোৱা তাৰমানে
মই বনাও কিন্তু এইকেইদিন বনাবলৈ সময় পোৱা নাই কেইদিন মানৰ আগত বনাইছো কিন্তু মই আকৌ এটা কাম কৰো তাত যে মই চেনি বা মিঠৈ অকন দি দিওঁ মিঠাটো তেতিয়াহে বেছি হয়।
অঁ তোমাক মি মিঠাটো বেছি খোৱা মানে তোমালোকে
বা মিঠাতো বহুত। অঁ মিঠা নহলে আজিকালি মানে খাবলৈ টানেই পাওঁ গম পাইছানে?
অ' এ মিঠাতো- কমাই খাবা দেই, মানে ডায়েবেটিছৰ কাৰণে বহুত বেয়া কিন্তু মিঠাটো।
হয় হয়।
টো নিজক ক্ষতি কৰি হানি কৰি তুমি নাখাবা।
হয়।
অকমান কম মিঠা খাবা।
হয় হয়।
অভ্যাস কৰিবা দেই।
হয় হয়।
আৰু কিবা কবা?
অ'হৌ কঁঠাল পিঠা আপুনি বনাই নে নবনাই? মই কিন্তু কল পিঠাও বনাই খাই ভাল পাওঁ আৰু মানে কঠ- ঠাল পিঠা বনাই খায়ো ভাল- বনাই নে, মই আকৌ মই আকৌ কঠাল পিঠাটো চেকি লওঁ, চেকি লওঁ মই আ- কলপিঠাৰ দৰে মানে একদম নিম নিমখ অকনমান দি লৈ তাত মানে একদম মি- ঠৈ বা চেনি দি লওঁ, মিঠাটো অলপ বেছি হ'লে ভাল লাগে নহয় জানো? একদম ধুনীয়াকে- অঁ তাৰপিছত- দি দিম খানি লৈ তাত ধুনীয়াকে একদম ৰুটি বেলা দি কলপাতৰ মাজত সুমোৱাই লৈ- বেলি দিওঁ, বেলাৰ পিছত একদম- কেৰাহি বা মানে খলা কেনেকুৱা মানে দিওঁ আৰু ভাপত দিওঁ দিয়াৰ পিছত যে খাই ইমা- মান ভাল লাগে নহয়, বনোৱা পিছতে তাৰ গোন্ধটোয়ে ধুনীয়া লাগে। দূৰলৈ ইমান ধুনীয়া গোন্ধাই নহয় জানো? তাৰ পিছত, আক- আকৌ যে মই পিঠাটো গৰমে গৰমে খাই ভাল নেপাওঁ যেত- তিয়া বাহি হ'ব বা ঠাণ্ডা হ'ব নহয়, খাই যে ইমান ভাল লাগে কৈছেহেনে।
উম'
হয়, একদম মানে খাই বহুত ভাল পাওঁ আৰু মুঠতে আৰু গম পাইছে। আপুনি বনাই আপুনি বনায় নে নবনায়?
মই বনাওঁ এইটো আমাৰ অসমীয়াৰ থলুৱা খাদ্য। খাব লাগে জানিছ নাই, বিভিন্ন মানে জুতি কৰি খালে মানে- কিবা এটা জিভাৰ টেষ্টি এটা থাকে নহয়। আমাৰ এই জিভা টেষ্টিটোৰ কাৰণে আমি বিভিন্ন খাদ্য খাই ভাল পাওঁ ন।
হয় হয়।
এতিয়া আমি- ঘৰতে পোৱা বিভিন্ন খাদ্য আমি কি কৰিছোঁ নিজে নিজে বনাই- খাব পাৰিছো। যিকোনো- খাদ্য আমি ধৰা বাহিৰৰ পা আনিবই নালাগে, আমাৰ নিজৰ নিজৰ বাৰীতেই পোৱা যায়।
হয় হয়।
এ কয়নে খাব জানিলে চাউলেই চিয়া বহিব জানিলে মাটিয়েই পিয়া। নহয় জানো? এ আমাৰ ঘৰৰ বাৰীত- তেই থকা বিভিন্ন শাক পাচলিয়ে হওক বা- বিভিন্ন জাতৰ মানে ফল মূলে হওক- আমি ধুনীয়াকে এ মানে খাব পাৰো। কিন্তু আমা- এইকাৰণে আমাৰ মানে চেষ্টা নাই নহয় জানো।
হয় হয় হয়। নিজেই কৰি নিজেই কৰিব লাগিব, তেতিয়াহে চেষ্ট-
হয়তো।
এতিয়া
কোৱা চেষ্টা কৰিবা দেই, অ'।
লেটেকু খাইনে বোলো আপুনি?
মইতো খাওঁৱে, লেটুকুটো পুৰা খাই ভাল পাওঁ কিন্তু খালে বেছিকে জিভাখনন চাল যায়গৈ আমাৰ, অ' ক্ষতি কৰে জিভাত ডাকি পেলাইছ চাবাচোন। উম, উম। বেছিকে খালে জিভাখন আমাৰ কি হয় এটা ফয় যোৱাৰ নিচিনা লাগি যায়গৈ।
হয়, হয়, হয়। ঠিকে কৈছে আপুনি।
তোমালোকৰ বাৰীত আছা নেকি?
আমাৰ বাৰীত আছিলে কিন্তু এতিয়া মানে কি হ'ল শেষ হৈ গ'লগৈ কাৰণটো আৰু লেতেকু কো বুলি ক'লে জানে আৰু কিমান লোভ কৰো আৰু খাবলৈ।
জিবাৰ পানী পৰে না।
হয় হয়, জিভা পানী পৰে হয় ঠিকে কৈছে আপুনি। আহিব আমাৰ ওচৰতে আছে নহয় লেতেকুৰ গছ, আহিব খাব মন থাকিলে আমাৰ ঘৰলৈ আহি যাব।
অ' যেনে আমাৰ বাৰীত আৰু আছে নহয় মৌচুমী গছ আছে গম পাইছা।
অ', অ', অ', অ', অ' সেইটো মোক বহুত প্ৰিয় মই যে এ ৰসটো জুচ চোৱাৰ মে পিণ্ডি সা, উলিয়াই লৈ তাত অকমান ক'লা নিমখ বা যিকোনো চিং বগা নিমখ সেইটো দিলেও যে খাই একদম ইমান ধুনীয়া লাগে নহয় খাই, বহুত ভাল পাওঁ দেই খাই।
এ জু-জুচ বনায়।
উম জুচ বনায়, আপুনি খাইনে নাই।
খাওঁতো, মইতো বহুত ভাল পাওঁ, জুচ বনাইও খাওঁ, তাৰ পিছত অকমান নিমখ জলকীয়া দি পিটিকি পেলাই খালেও ভাল লাগে। কিমান টেষ্টি জিভা পানী পৰি যায়।
হয়। টেঙা মিঠা, টেঙা মিঠা
অহটো।
ভাল লাগে হয়নে, সকলোৱে খাই ভাল পায় কিন্তু দেই। আমাৰ ঘৰৰ সকলোৱে খাই হয়, হয়। হয়। তাকেই বোলো হয়, হয় আ-আমাৰে।
অহ'। তোমালোকৰ সকলোৱে খায়।
অহ' সকলো খাই ভাল পাওঁ। কিন্তু এতিয়া আজিকালি কিনিলেও মৌচুমী টেঙাটো কিবা আজিকালি কিনে যে কিবা কেজিত যে উঠে ইমান বেয়া লাগে নহয় খাই।
আহিবাচোন নহ'লে আমাৰ ঘৰ পৰা সৰহকৈ কেইটামান লৈ যাবাহি। হেল্ল'?
নিশ্চয়।
নিবাহি আকৌ। মই তোমাক সৰহকে দি পঠাম দিয়া, বহুত দিনলৈ থ, ফ্ৰিজত থৈ দিবা খাই থাকিবা। চেষ্টা কৰিবা দেই, আহিবলৈ। পাৰিবা আহিব? পাৰিবানে? আহিবা দেই সোনকালে আহিবা সোনকালে আহিবা আকৌ। আহিবাতো? চাই ল'বা চেষ্টা কৰি পেলাই আহিবা